অ', মোৰ আৱাজটো আহিছেনে?
অ' আহিছে আহিছে। অ' মোৰ মাতটো আহি আছে?
অ' অ' আহিছে আহিছে তুমি কি কৰিছা?
মই অলপ হেৰি কৰি আছো অলপ গেম খেলি আছো। এতিয়া অলপ আছোঁ।
অ' কি গেমছ খেলিছিলা?
এনেই অলপ তোমাৰ বাবল শ্বোট টাইপ থাকে যে,
অ'অ'
অ' সেইটো খেলি আছিলো তাৰমানে মোবাইলত।
এই বহুত দিন হ'ল। তোমাৰ লগত কথা পতা নাই আৰু মানে তোমালোকৰ ঘৰতো সেইদিনা মাতিছিলা মোৰ যাবলৈ সময়ে নহ'ল।
মায়ে মাতি ‌তাৰ পিছত মই তাই সেইকাৰণে
কিয় মাতিছিলে বাৰু?
এ এনেই খুৱাব বুলি ভাবিছিলে আৰু তাৰমানে তাৰপিছত ত সেইকাৰণে আৰু ভালছিল তোমাকো মাতি যিহেতু মানে বান্ধৱী
অ' বুজিছো বুজিছো কি পূজা আছিলে?
মনসা পুজা আছিল তাম
মনসা পূজা এয়া সেয়া নহয় জানো, সাপ সোমালে আমাৰ ঘৰত কৰে মনসা পূজা।
আহ অ' সেয়াই। এ‌ মা হতে কৈছিলে আৰু তাৰ মানে সাপ সোমাই ৰাতি ৰাতি এইবাৰো শুই এ থাকো মা থাকে আৰু তাৰ পিছত দুধ-চুধ দিয়ে গাখীৰ দিয়ে। ত' তাৰ পিছত আৰু অলপ পছ সেনেকুৱা আৰু আমাৰ বাৰু ঘৰত সৰুকে হয় ক'ব গলে। কিন্তু আইতা ঘৰত মানে একদম ডাঙৰকে হয় তাৰমানে।
অ' মানে কি আমাৰো সেয়া পূজা কৰিলে আমি নাৰায়ণ পূজা বেছিকে কৰোঁ আৰু মনসা পূজাতো এবাৰ দুবাৰেই কৰিছোঁ কিন্তু নাৰায়ণ পূজাতটো আমাৰ ক'ব গ'লে প্ৰতি বছৰে মানে এই কৰা যায় আৰু
অ' অ'হ অ' সেইয়াই আমাৰ আৰু মনসা পূজা প্ৰত্যেক বছৰ কৰো আৰু
নাৰায়ণ পূজা খাই পাইছা নে নাই পিছে?
মানে আমি কৰো নাৰায়ন পূজা কৰো মানে কম কৰোঁ আৰু খাই পাইছোঁ। বাৰু।
মই যে ভোগটো বনাই যে পূজাৰ মই ইমান বেছিকে ভাল পাওঁ।
অ', আৰে ময়ো ভালপাওঁ পাব উ। ইমান ধুনীয়াকে বনোৱা তোমালোকে।
অ', মানে সেইটো বনাবলে মোক শিকাইছে বাৰু, এতিয়া মানে আগতে সৰু আছিলো কাৰণে ইমান নাজানো, এতিয়া মানে এইটো শিকাইছে আৰু কলটো কেনেকে ছেকি ছেকি তাৰ পিছতে কলটো পুৰা একদম মানে পানী পানী কৰি দিব লাগে, গাখীৰৰ লগত যাতে পুৰা মিলি যায় আৰু কলটো। তাইছত তাতে পিঠাগুৰি আটা, মৌ চব দিয়ে আৰু মানে পঞ্চামৃত বুলি কয় যে কিন্তু পঞ্চামৃৃত, বনাই ক'ব গ'লে। খালি তাতে কলটো মানে থাকে, দৈ আৰু ইয়াত। ত' সেনেকেই বনায়।
অ', মই পঞ্চামৃত খাই বৰ টেষ্টি লাগে আৰু মিঠা মিঠা থাকে যে, মই সৰুতে মানে বহুত মানে খুজি খুজি মই খাইছিলো তাৰমানে, পণ্ডিতৰ পৰা
পূজাবোৰ ইমান ভাল লাগে ন, মনটো বৰ ভাল লাগি যায়, কৰে ঘৰত।
উম, একদম শান্তি লাগি যায় তাৰমানে। তাৰপিছত তোমালোকে কীৰ্তন কৰা নে নাই?
কীৰ্তন আমাৰ কৰো, কিন্তু মানে কি হয় কীৰ্তনত অ', মানে ঠাই বহুত লাগে ন, চো তালখন পুৰা লাগে, ত' মানে কি হয় আমাৰ এতিয়া আমাৰ ইয়াৰে গুৱাহাটীত মানে ইমান জাগা নাই। কাৰণ ইয়াততো জানাই, ফ্লেটত থাকে এনেক কে, আমাৰো মানে চোতালখন ডাঙৰ হয়, কি ইমান ডাঙৰ নহয়, আমাৰ বাৰু ঠিকে ফ্লেট নহয়, তথা আমাৰ চোতালখন ইমান ডাঙৰ নহয় যে কীৰ্তন কৰিব পাৰিম আৰু, আৰু ঘৰৰ ভিত জাগা নাই হলতনো কিমানো মানুহ ধৰিব। সেইবাবে কীৰ্তনটো, ওতিয়া মানে পাৰা নাই। কিন্তু আমাৰ জোনটো মানে আচল ঘৰ আৰু, মানে জোনটো অক সেয়া ঘৰ হয়, মোৰ মাহঁতৰ য'ত মাৰ আচল ঘৰ হয় মানে তাতে, অ', গাঁৱত মানে চোতালখন বহুত ডাঙৰ, ত' আমাৰ গোটেই ঘৰৰ মানুহ সকলোবোৰে মিলি কিনে আমি কীৰ্তন পাতোঁ আৰু। তাতে, আমাৰতো এনেকুৱাও হ আছে মানে নিয়ম আমি চাৰি‍প্ৰহৰ বুলি কওঁ। মানে চাৰিটা ৰা পুৰা ৰাতিপুৱালৈকে গান গাই কীৰ্তন কৰে আৰু।
অ'।
আচ্ছা, তোমালোকৰ নাম আৰু কীৰ্তন এক হয় নেকি নে বেলেগ বেলেগ হয়?
মানে আ সেইটো সেয়া হ'ল আচলতে নামটো সেয়া আৰু, সকলো সময়তে অলমষ্ট ধৰিব পাৰি তেনেকুৱা তাত, কিন্তু কীৰ্তন ঘোষাটো মানে ঘোষা পঢ়ে তাতে। নামঘোষাটো বেলেগ আৰু কীৰ্তন ঘোষাটো বেলেগ। তো' আমাৰ মানে আমি শংকৰী ধৰ্ম লোৱা নাই। ত' আমি নাম নামঘ ঘৰত গৈ আমি নাম নাগাওঁ তেনেকে ইমান এটা আমাৰ সেয়া নহয়। আমি ঘৰত মানে কীৰ্তন সেয়া কৰোঁ আৰু কিন্তু নামঘৰত যাই নাম গোৱাটো সেইটোও মানে কৰা যায়, নকৰা নহয় আমিটো ধৰ্মটো নল'লেও মানে আমি তথাপিও কৰোঁ আৰু খাই অকণমান কম অকন যে সদায় নামঘৰত যোৱা নপৰে আৰু আমি অ', নেকে ঘৰতে পূজা কৰোঁ তেনেকে আৰু।
অ', আমাৰো মানে ফ্লেটত মানেচ। মিলি কিনে মানে তেনেকুৱা নাম আনে হা নাম মানে গায়। তাৰমানে সেনেকে মানুহ আনে বোলে ঠিক আছে। ত সেনেকে, মানে প্ৰত্যাক বছৰত মানে নাম গায়। আমিও মানে সেনেকে বহো আৰু তাৰ পিছত একেলগে ফল মূল কাটো তাৰপিছত। অ, যোৱাবাৰ মোক মানে অলপ হেৰি। কি কয় মন্ত্ৰ গাব দিছিলে তাৰমানে এই স্কুলৰ যে মন্ত্ৰ গাও। তো সেইখিনিয় গাই দিলো তাৰমানে। সেয় ভাল লাগিল মোৰ মই যে মন্ত্ৰ গাব পাৰিছো মই মানে। আমাৰ স্কুলত কি হয় বহুত মানে ছাত্ৰ ছাত্ৰী থাকে ন। ত' মানে সিহঁতে গায় সিহঁতে এ লিড লয় তাৰ মানে এয়া মই আৰু ক'ত লিড ল'ব পাৰিম ইমান ষ্টুডেন্ট আছে। প্ৰত্যেক চেক্সন মানে এটা এটা সপ্তাহ দিয়ে। ত' মানে চব ষ্টুডেন্ট নোৱাৰে ত' মই যে ইয়াতে যাব পাৰিছো তাৰ মমানে সেইটোয়ে মানে বহুত। ভাল লাগিল আৰু চবৰ আগত। তাৰপিছত সেয়াই আৰু।
মই তেনেকে মানে কি মন। মন্ত্ৰ বুলি মন্ত্ৰ বুলি নকওঁ কিন্তু মই মানে শ্ৰোতাম। শ্লোক এইবোৰ মানে বহুত ভাল পাওঁ গাবলৈ, শুনিবলৈ, শিকিবলৈ। মই, অ', মানে যিমান পাৰো। সিমান আৰু শিকিবলৈ চেষ্টা কৰোঁ, যদি মনত না। তেতিয়াাহ'লে মই মানে, গাই গাই গাই গাই মই মনত ৰাখিম এনেকে শিৱ তাণ্ডৱ শ্ৰোতা টো মই শ্ৰোতামটো পুৰা মানে মনত ৰাখিবলৈ কৰিছো। তাৰপিছত। এটা আমাৰ শ্ৰী ভেংকটা শাস্ত্ৰতম বুলি কয় সেই। তটো মানে এয়া হয়। সুপ্ৰভাতম যিটো সেয়া আচলতে আমাৰ ফালে সেইটো নাগায় ইমান এটা এইটো মানে কৰ্ণাটকা কেৰেলা। এইবোৰ জোগাত বেছি। সেইটো মোৰ পুৰা মুখষ্ট হৈ গৈছে মানে শুনোতে শুনোতে ৰাতিপুৱা উঠি সেইটো। প্ৰথম শুনো তেনেকৈ নৰসিম্হা শ্ত্ৰোতম আছে। আৰু বিষ্ণু সহস্ৰতাম আছে তেনেকে। বহুত কিবা কিবি যিবোৰ মানে মই। ইমান বেছি ভাল পাওঁ শুনিবলৈ আৰু। তেনেকেই আৰু বেদিক বহুত বহুত শ্লতাম শ্লোক যিবোৰ আছে ৰি ৱেডাৰ বহুত বিিলাক যিবোৰ মানে শুনিলে মি নিজেই মানে। এনেকুৱা তোমাৰ অনুভৱতো হ'ব যে অ মই কিবা বহুত শান্তি পাইছো মই। বুত মনটোত বহুত বেছি তোমাৰ যিবোৰ মানে যদি কিবা বহুত। তুমি ভাবি আছিলা তুমি যদি চিন্তা কৰি আছিলা তোমাৰ বেয়া ভাব বোৰ গুচি যায় সেইটো
অ', ঠিকেই। বাৰু আচ্ছা ৰেগ্বেদত মন্তন্ত্ৰাকেইটা আছিলছে নেকি।
অ', ৰিগ বেদাত মানে। মানে কি হয় আমাৰ বেদাতটো এেয়া ঋগভেদাত মানে কি সেয়া শ্লোকবোৰ আছে আচলতে যিবোৰ আহ। গানপতিচ আহ পুৰা মানে অহ দিপ অ', পদ পদো থাকে যে, পদ সেনেকে এনেকে আছে আৰু বেলেগ বেলেগ সেয়াত আৰু ৰিগ বেদাৰ লগতে অ', আদ্ধৰ্ব বেদা খন আছে আদ্ধৰ্ব বেদাত আমাৰ যিবোৰ আয়ুৰ্বেদ ৰ সেৱা থাকে মানে যিবোৰ কি বুলি কয় আয়ুৰ্বেদৰ পৰা আমি যিবোৰ মেডিচিনৰ সেয়া মানে পাওঁজাৰী কেনেকৈ ঠিক কৰিব পাৰি কেনেক মানে কিবা বেমাৰ হলে জীয়াই থাকিব পাৰে এইবোৰ সকলোবোৰ মানে অদ্ধৰ্ব বেদাত আছে।
অ', আৰু যে ঋক বেদাৰ উম ঋকবেদাৰ যদি মন্ত্ৰা এটা যে আছিলে নেকি নেকি আছিলো পাই থাকিলো। তাতে মানে সুৰ দিছিলে তাৰ‌ মানে সেই তত মানে সুৰ দিছিলে মানে মন্ত্ৰটো কেইটা কেনেকে সুৰত মানে গাই আৰু সেইটো এতিয়া ক্ৰমাবেদ তাই আছিলে এনে বেলেগ আছিলে সেইটো মই পাই থাকিলিও তাৰমানে
মানে চামা বেদা মানে সেইটো আমি চামবেদ বুলি কওঁ। চামবেদ সেইটো আ' ইংলিছত যেতিয়া মানে লিখা যায় আৰু ইংৰাজী ভাষাটোতো সেইটো এছ এ এম এ লিখে কিন্তু আচলতে আমি ঋগভেদ শ্যামবেদ য়ৰ্জু্বেদ অথৰ্ববেদ তেনেক আমি পঢ়া যায় ত' শ্যমবেদত মানে সেয়ে অৰ্চিকা থাকে। তাতে আৰ্চিকা মানে যোনকেইটা আ' সেই আছে আৰু মন্ত্ৰবোৰ সেইবোৰৰ মানে কালেকচন টো আৰু আৰু লগতে গানা থাকে। গানাটো হ'ল এই তুমি যিটো কলা যে মানে সুৰবোৰ
উম, উম।
মে সুৰবোৰ তাতে থাকে লগতে তাল থাকে স্বৰ আৰু তেনেকেই বহুত বহুত কিবা কিবি আছে আৰু আদ্ধৰ্ব বেদটোতো কলোৱেই মই আৰু এইফালে আমাৰ য়ৰ্জু্বেদটো আছিলে। য়ৰ্জু্বেদটো মোৰ ভাল ভাল দৰে মনত নাই পাহৰি থাকিলোঁ অকণমান কি আছিলে।
উ। সেয়া বাৰু এইবিলাক মই থিয়ৰিত পঢ়িছিলো তাৰমানে ডেঞ্চ মই চব পাই থাকিলো তাৰমানে বাপৰে আৰু আমাৰ যে হেৰিটো আছিলে ফিলচফিটো আছিলে মৰাতে আছে নে অ', দৰ্খনত হলত
অ', মোৰ এতি অকনমান কাৰণ আমাৰো মানে বিচাৰদৰ সেয়া থিয়ৰিত লাগিছিলে তো মানে তাতে সেয়া অ', এনেকুৱাই আৰু থাকে য়জুৰ্বেদ